অঁ ভালনেে তোমা? হেল্ল'
হেল্ল' অ কি কইছ যা
ল্ল'
শুনিছা কি কৰিছ
এয়া তোমা চ এইয়া চাহ খাই উঠিছো,
অ ভাল খবৰ?
তুমি কি কৰি আছা? উম ভালে তোমা ভাল?
অ ভালে-ভালে
অ
তাকে হেৰি এ আজি আমাৰ গাঁৱত মানে পালনাম আছে বুইছা?
অ-অ
আহিবা ৷
অ-অ যাম দিয়া৷ আমাৰ ইয়াতো আজি হ'ব নহয়৷ তুমি আহিবা৷
তোমালোকৰ তাতো হ'ব?
অ আমাৰ ইয়াতো হ'ব৷ এ একেদিনাই পাতিছে তেনেহলে
অ তাকেইতো!
ভকতো মাতিছে দূৰ ভকতো আহিব৷
আমাৰ ইয়াতো তেনেকুৱা হে ডাঙৰকে পাতিছে মই সেইকাৰণে বোলো তোমালোকক কওঁ কথাটো ৷
উম- উম
অ এতিয়া দুইফালে এক
অ - অ একেলগে হ'ল ৷
অ তাকে ভাল লাগে ন পালনাম তোমালোকৰ ফালে এতিয়া কি হেৰি উমম গলেই নে ঘৰৰ মানুহ চব?
অ দেউতাই এয়া ওলাইছে ৷
আমা গলেই৷ আমাৰ ঘৰত তেতিয়া নাই চব ৰাতিপুৱাই গ'ল কিবা হেৰি আছে যে এ তাৰ পৰা কিবা কিবি কাম বন আছে যে ৷ সেইটো কাৰণে গ'লেই ৷ এতিয়া নাই মানুহ অহ,
দেউতাই যোৱা পিছতে অ মা পিছে
অ
দেটায় আজি তাৰপিছতে তাৰপিছত মায়ে যাব তা
অ অ - অ, তাকে হেৰি নহয় এ কেক- খোৱা বোৱা সে পৰাব তাত দুপৰীয়া ৷
খুৱাব, ৰুটি খিচি হব৷
তোমালোকৰ ফালে খিচি কৰে ন? এ আমাৰ আকৌ কিছি নক কৰে মানে গোঁসাই আহে যে পায়স কৰে নহলে জলপান দৈ তেনেকুৱা ৷ গোঁসাই আহি পেলাই মানে কৰে যে আৰু নাম চাম গাই মানে গোঁসাই বনাবলৈ সময় নিমিলে যে!
উম উম
আৰু তেল চলাটো নাখায় যে! সেইটো কাৰণে মানে পায় খালা ইনে পায়স খাব আৰু নোখোৱা খিনিয়ে দৈ জলপান খাব আৰু, সেয়া৷ ভাল লাগে ন পাল নাম? হলনে মনটো এনেই ঘৰখন বহুত ভাল - ভাল লাগি থাকে সেদিনা৷ ইমান বিলাক মানুহ আহিব৷ উম বাকী এতিয়া তোমাৰ ফাৰ্ম চলি আছে? তোমাৰ ফাৰ্ম চলি আছে নে? চলি আছে ন? ছাগলী বহাইছ নে? নে- সিমানতে আছে৷
ছাগলী বহাইছো৷
বহাইছা ন?
উম বহাইছো
ঠিকে আছে দিয়া ন? বহাই খনত কিনি আনিছ নে যগীছে আ নিজৰ ঘৰতে ৷
ন নিজে জগিছে ঘৰতে৷
অ তেনেকে বাঢ়িলে ভাল কিনি আনি পেলাই বহোৱাতকে ন? বিক্ৰী কৰিছানে?
অ বিকি কইছো অ, উম হৈছে৷
হয়ছে ন' ছাগলী ডাঙৰ? অ 'ছাগলী এনেও ডাঙৰ হওঁতেই বেছি দিন নালাগে নহয় ন? ছমাহতে জগে নেকি ছাগলী ন? অ 'সেইটোৱে ছাগলীৰ জাতটো কেনেকুৱা ভালনে তোমালোকৰ? সেইটো যে পোৱালি কেইটাকে দিয়ে?
পোৱালি তোমাৰ তিনিটাকে দিয়ে এজনী ।
অ 'তেতিয়াহ'লে তোমালোকৰ যাত তোৰ চোন বহুত ভাল ন?
ভালে তোমালোকৰ আছে নে?
ছাগলী আমাৰ ছাগলী নহয় আমাৰ গৰুহে । ছাগলীটো মানে কি হয় ধৰা এই বৰষুণৰ দিনত বহুত দিগদাৰ হয় নহয় পাত চাতৰ কাৰণে দেতাই কষ্ট কৰিবও নোৱাৰা হৈছে যে তেনেকে আৰু মানে বৰ দিগদাৰ হয়। থান এই বিশেষকে বৰষুণৰ দিনকেইটাত বহুত দিগদাৰ হয়। গছৰ উ' পাত চাত আনি দিব লাগে যে। আৰু বৰষুণত ইফালে ঘৰৰ পৰা হে ওলাব পৰা নাযায়। তোমালোকে এনে দানাটো কি খুওৱা নো? তোমালোকে এনেকুৱা বৰষুণ চৰষুণ হলে কি খোওৱা ছাগলীক?
এয়া বৰষুণ হলে তোমাৰ এয়া হেৰি পাত কাটি আনি দিয়ে দেতাই ।
অ'।
আকৌ ঘাঁহ কাটি আনি ঘাঁহ কিনি পেলাই আনি দিয়া যায় দানা
অ' গৰু কেইজনী আছে নো তোমাৰ? হেল্ল' গৰু কেইজনী আছে তোমালোকৰ?
এতিয়া কিমান মান আছে চা--গৈ?
ছাগলীত তোমাৰ এতিয়া আছে -আছে তোমাৰ ত্ৰিছ কেইজনী মান আছে।
হেল্ল' এতিয়া সেইজন ভালো